হয় শুনি আছোঁ
অ কি খবৰ তোমাৰ
উম মোৰ ভাল তোমাৰ ভালনে
মোৰো ভালেই দিয়া ঘৰতে আছা
অ হয় ঘৰতে
অ তাকে ভাবিলো আজি বোলো অ সময়ৰ মূল্য বিষয়টোৰ ওপৰত আমি কথা পাতো নেকি তুমি কি ভাবা
অঁ ভালেই খুব সুন্দৰ বিষয় এটাৰ কথা ক'লা যিহেতু তুমি সকলোৱে সময়ৰ মূল্য বুজাটো উচিত বহুত ধুনীয়া বিষয় ভাল লাগিব আলোচনা কৰি
তাকে ভাবো ময়ো ভাবো যে আহ সময়ৰ মূল্য এটা অতি গুৰুত্বপূৰ্ণ বিষয় মানুহৰ জীৱনত সময় স্থান অতি উচ্চ সময় যদি এবাৰ গঢ় ঘূ ঘূৰি গুচি যায় তেনেহ'লে আমি এ কেতিয়াও এই সময়টো ঘূৰাই আনিব নোৱাৰো সেইকাৰণে সময়ৰ মূল্য আমি এ যথেষ্টখিনি আমি কৰিব লাগে আৰু আমি যদি ধৰা সময়ৰ মূল্য বুজি নাপ তেনেহলে আমি কোনো ধৰণৰ জীৱনত সফলতা লাভ কৰিব নোৱাৰিম
একেবাৰে ঠিক একেবাৰে ঠিক কথা কৈছা মানে কোৱা হয় মানে সময় যদি তুমি এতিয়া নষ্ট কৰা তেতিয়া মানে সময়ে তোমাক নষ্ট কৰিব গতিকে সেই কথাকে মই মানে মোৰ আগতে বহুত মানে সময় অপব্যয় কৰিছিলো মানে এনেইম টিভিি চোৱা মোবাইল চোৱা তেনেকুৱা আদি কৰি কিন্তু মই পাছত উপলব্ধি কৰিছো যে মই দেখোন বহু সময় এনেই নিয়ালো অবাবত গতিকে সেইটো মই পাছত উপলব্ধি কৰিছো তোমাৰ অভিজ্ঞতাৰ ফালৰ পৰা তোমাৰ কেনেকুৱা কি
মোৰো সেই একে ধৰা মইো মোবাইল চাই বা টিভি বা টিভি চাই বা মোবাইলত বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ এপ চলাই বিব মই সৰু কালত বিভিন্ন ধৰণৰ বা মেট্ৰিক দিয়াৰ সময়তে মই বিভিন্ন ধৰণৰ সময়খিনি অবাবত নষ্ট কৰি দিছিলো তাৰ ফলত মই ই এতিয়া উপলব্ধি কৰো বা এতিয়া মই পস্তা দা পস্তা পস্তোৱা যায় যে মই সেইখিনি সময়ত যদি এনেই নষ্ট নকৰি মই বিভিন্ন ধৰণৰ কামত লগালো হয়
অভাৱত যদি তাতকৈ মই অকণমান যদি কিতাপত দিলোঁ হয় বা অই অন্য কামত তেতিয়া হয় ত মোৰ ভাল হ'লে তুমি পিছত উপলব তি কৰিছানে
হয় মই সেনেকুৱাই উপলব্ধি কৰিছো পিছত যে সেইখিনি সময়ত সময়ত যদি আ কিতাপৰ বাহিৰে যদি বেলেগ জ্ঞান আহৰণ কৰিলো হয় বেলেগ কিতাপ পঢ়িও হা মোৰ আজি বহুত খিনি মানে লাভ হল হয় লাভান্বিত হ'লো হয় মই আৰু এটা হ আৰু মইো ভাবিছো সেইটো এটা ভুল হৈ গ'ল যি এতিয়া আৰু দ্বিতীয়বাৰ বা দুনাই ভুলটো নকৰো আৰু আৰু মই এনে ভাব বু ধৰা ধনপতি মানুহে যদি এবাৰ হেৰাই দিয়ে তেনেহলে পুনৰ উপাৰ্জন কৰি ল'ব পাৰিব বা কিন্তু যদি আমি সম এবাৰ নষ্ট সময়খিনি যদি নষ্ট কৰি পেলাইছো তেনেহলে সেই সময়খিনি আমি কেতিয়াও পুনৰ ঘূৰাই নিব নোৱাৰে যিমান যি চেষ্টা কৰি কিনেও সেইকাৰণে আমি সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগে তাৰ ফলত যাৰ ফলত আমি জীৱনত এটা সফলতা লাভ কৰিম বা এজন ভৱিষ্যতে এজন আহ ভাল নাগৰিক হৈ কিনে জিলিকি উঠিম
একেবাৰে ঠিক কথা কৈছা তুমি একেবাৰে সঠিক কথাকে কৈছা আ আমি যদি মানে সময়ৰ কাম সময়ত কৰিব লাগে বুলি কয় ডাঙৰে গতিকে সময় কামটো যদি আমি সময়ত নকৰোঁ তেতিয়াহলে আমাৰ যেতিয়া আমি সেই কাম তো আমাক কোনোবাই সুধিব বা সেই দেখুৱাব লগা হব তেতিয়াতো আমি সেই অতি কম সময়ৰ ভিতৰত খৰ ধৰকৈ যেতিয়া আমি কামটো কৰিম তেতিয়া কামটোও বেয়া হ'ব গতিকে সময়ৰ কাম যদি আমি সময়ত কৰোঁ তেতিয়াহলে আমাৰ ভৱিষ্যতৰ মানে যি আমাৰ লক্ষ্য বা সেই মানে কামটো সঠিকভাৱে ৰূপায়ণ হ'ব বুলি মই ভাবোঁ
হয় তুমি ঠিক কথাই কৈছা আ তুমি এইমাত্ৰ যেনেকে কলা যে সময়ৰ কামে সময়ত কৰিব লাগে সময়ৰ কাম আমি সঁচাকে য দি সময়ত কৰি গলো হয় তেনেহলে আমাৰ কোনো ধৰণৰ মানসিক চাপো নহলে হয় আমি যদি ধৰা আজি কৰিবলগীয়া কামটো কালিলৈকে থৈ দিওঁ তেনেহলে আমাৰ মগজুতে খেলাই থাকিব যে এইটো কাম কৰিব বাকী আছে যাত আমাৰ মানসিক চাপ বৃদ্ধি পাব বা আমি সেইখিনি সময়তে যিখিনি কাম থাকিম, সেই কামখিনিও ভাল নহব। লগতে কালি পিছলৈকে কৰিবলগা কাম টো আমাৰ অ' বেয়া হৈ যাব বা নষ্ট হৈ যাব। যিটো কোনোধৰণৰ ভাল সমাপ্তি এটা নহবয়ে। সেইকাৰণে আমি কালি কৰিবলগীয়া কামটো পাৰ- পাৰোঁ যদি বা সম্ভৱ যদি, আজিয়ে কৰি থব লাগে। শুনিছানে? শুনি আছানে? মই ভাবো ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো ইয়াৰ অ'- সময়ৰ মূল্যই যথেষ্ট গুৰুত্ব
এ? অ'। অ' - অ' ঠিকে আছে। মানে অ'- মই এতিয়া শুনিছোঁ, অ'- উম তো মই এইখিনিতে মানে এটা কথা কব বিচাৰিম যে, তুমি যিহেতু মানসিক চাপৰ কথা ক'লা, এই এতিয়া আমি অ' পঢ়ি গৈছোঁ। স্কুলীয়া জীৱনত পঢ়ি থাকোঁতে, তেতিয়া মানে আমাক- যি আমাক গৃহকৰ্ম দিছিলে, তেতিয়া সেইবোৰ মানে অ'- প্ৰত্যেকটা বিষয়েৰে গৃহকৰ্ম দিছিল। তেওঁতে তেতিয়া আমি গৰম বন্ধৰ সময়ত দিছিলে। দিওঁ, তেতিয়া আমি গৰম বন্ধত মামাহঁতৰ ঘৰত যোৱা, ক'ৰবাত যোৱা, ঘূৰা-ফুৰা হয়নে? ভাবিছিলো যে হব, মই এসপ্তাহৰ ভিতৰতে শেষ কৰি দিম দিম। তাৰপিছত এনেকে ভাবোঁতে-ভাবোঁতে লাষ্টত যেতিয়া মানে সময় আহি পায়, গৃহকৰ্মসমূহ জমা দিয়া সেই জমা দিয়াৰ সময়ত যেতিয়া আমাৰ মানে সেইবোৰ হৈ নুঠে, তেতিয়া মানে আমি খৰধৰকৈ দৌৰা-দৌৰিকৈ সেই এমাহৰ কাম দুই-তিনিদিনত বা এসপ্তাহত যেতিয়া আমি কৰোঁ, সেই গৃহকৰ্মখিনিও মানে ভালদৰে হৈ নুঠে বা আমি খৰধৰকৈ কৰাৰ বাবে মানে কিছু ভুল ক্ৰু টিও ৰৈ যায়। গতিকে তেনেকুৱা ধৰণৰ মই সেই- সেইটো মানে, তাৰ পৰা মই শিক্ষা লৈছোঁ যে আমি সময়ৰ কামটো মানে সময়ত কৰিলেহে মানে সঠিক ৰূপত বা ভালধৰণে হৈ উঠিব। তোমাৰ অভিজ্ঞতা কেনেকুৱা? কোৱাচোন।
এ মাহ এমাহ পৰ্যন্ত মই ৰখি আছিলোঁ। হ'ব, স্কুল খোলাৰ এদিন বা দুদিন আগতে কৰি দিম বা এসপ্তাহ আগতে কৰি দিম। কিন্তু যিখিনি- সেইখিনি সময়ত যেনেুকুৱা এটা খৰধৰ লাগি যায়, যাৰ ফলত মোৰ আখৰো ভাল নহয় বা যেতিয়া গণিতৰ- গণিতৰ গৃহকাৰ্য বিলাক দিত- দিয়ে, তেতিয়া অ'- এই যিবিলাক অ' প্লাছ মাইনাছ বা যোগ-বিয়োগৰ যিবিলাক অংক থাকে, সেইবিলাক কৰোঁতে মোৰ খেলিমেলি লাগি যায়। যাৰ ফলত অ'- মোৰ নিজৰে বহুত বি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হব লগীয়া হৈছিলোঁ। সেইটোৱেতো এতিয়া মই মানে ভাবি আছিলোঁ। উপলব্ধি কৰিছোঁ যে মই সেইখিনি সময়ত যদি অ'- সময়ৰ অপব্যৱহাৰ নকৰিলোঁ কৰিলোঁ হয় বা অপচয় নকৰিলোঁ হয় মোৰো তেনেকুৱা ধৰণৰ এটা অভিজ্ঞতা ধৰা। আৰু অ' মই ভাবো যেনেকে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো আমাৰ অ'- সময়ৰ মূল্য কিন্তু অতি গুৰুত্বপূৰ্ণ। আৰু আজিকালি ছাত্ৰ-ছাত্ৰীসকলে চাবা, ৰাতিপুৱাৰ পৰা অ'- ৰাতি শুৱালৈকে মোবাইল ফোনটো ব্যৱহাৰ কৰে। তাৰ ফলত তেওঁলোকৰ যথেষ্টখিনি সময় অপচয় হয়। ছাত্ৰ-ছাত্ৰীসকলে মাক দেউতাকক ক'ব যে কিতাপৰ পৰা অ'- কিতা- মোবাইলৰ পৰা- ছৰি, মোবাইলৰ পৰা, মোবাইলৰ পৰা কিবা অ'- পঢ়াৰ বস্তু ওলা পঢ়াৰ অ'- নোটছ ওলাম বা কিবা এ- প্ৰশ্ন উত্তৰ এনে কে ওলাম বুলি কৈ কিনে, দিন ৰাতিলৈকে সামাজিক মাধ্যমৰ এপবিলাকতো গমে পোৱা। ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাকত ব্যস্ত হৈ থাকে বা গেম খেলিব। যাৰ ফলত তেওঁলোকৰ বিভিন্ন ধৰণৰ আহ তেওঁলোকৰ সময়খিনি অপব্যৱহাৰ হয় বা অপচয় হয়। আৰু ধৰা এ হয় তে এই ছাত্ৰ ছাত্ৰীসকলে পিছত উপলব্ধি কৰিব সময়ৰ মূল্য কিমান বা সময়ৰ গুৰুত্ব গুৰুত্ব কিমান। আৰু তেওঁলোকে নিজকে নিজে ঠগাৰ নি নিচিনা হয় যেনেকে যেতিয়া মাক দেউতাকক মিছাকৈ সম সময়ৰ অপব্যৱহাৰ কৰে বা মোবাইল ফোনৰ ব্যৱহাৰ কৰে
অঁ, অঁ হয়।
আজিকালি মোবাইল ফোন আৰু সামাজিক মাধ্যমেও কিন্তু সময় নষ্ট কৰা এটা ডাঙৰ কাৰণ হৈ পৰিছে।
একেবাৰে ঠিক কথা কৈছা। তোমাক মই যদি মোৰ এতিয়া মোৰ নিজৰে অভিজ্ঞতা এটা কথা কওঁ। মই বৰ্তমান চৰকাৰী চাকৰি প্ৰস্তুতিৰ বাবে মই চেষ্টা চলাই আছোঁ। সেই গতিকে মই মানে অনলাইন মাধ্যমত বেছিকৈ মোৰ ক্লাছ কৰা হয়। সেই গতিকে যেতিয়া মই মানে ক্লাছ স্ক্ৰু কৰোঁ। তাৰ মাজত যেতিয়া মই অকণমান সময় পাঁচ মিনিট সময় অকণমান জিৰাই লওঁ বুলি ভাবোঁ, এই মোবাইলটোৱে খুলি মানে অকণমান চাই থাকোঁ বা এনেকুৱা ইনষ্টা ৰিলচবোৰ চাই থকা যায়। সেই পাঁচ মিনিটটো গৈ মোৰ কেতিয়া আধা ঘণ্টা বা এঘণ্টা হৈ গ'ল মোৰ মানে গমকে নাপালোঁ। পিছত মই এইটো ভাবিলোঁ বা মই দেখোন বহুত সময় অবাবত নিয়াই দিলোঁ। মই কিন্তু পাঁচ মিনিট এটা সময়হে মই অকমান আৰাম কৰিম ভাবিছিলো। মই মোবাইলটোত মোৰ বহুত সময় গুচি গ'ল। ঠিক তেতিয়া মোৰ এনেকৈ মানে উপলব্ধি হৈছিল। তোমাৰ এনেকুৱা কেতিয়াবা হৈ পাইছেনে?
হয়। মোৰ মানে মই যেতিয়া ধৰা এতিয়া মই কলেজৰ প্ৰশ্ন উত্তৰ বিলাক লিখি থাকো বা কেতিয়াবা নিজে কিছুমান ওলাব ওলাব চেষ্টা কৰিলে ভাবি থাকো মোবাইলটোৰ পৰা লিখি আছো লিখি আছো, যেতিয়া হাতখন অলপ বিখোৱা যেন হয় ভাবো অলপ মান পাচঁ দহ মিনিট মান জিৰাই লম বুলি তেতিয়া হোৱাট ছাপত বা ইনষ্টাগ্ৰামত কিবা মেছেজ আহিলে লগে লগে চোৱা যায়। মই ভাবো কেতিয়াবা মানে সেই দছ তুমি যদি মই ভাবি লৈছিলো লওঁ যে চকু তোৰ অল আৰাম দিম চকু জুৰি আৰাম দিম কিন্তু যেতিয়া হোৱাটছএপত মেছেজটো আহে বা ইনষ্টাগ্ৰামত মেছেজ আহে তেনেহ'লে লগে লগে তাত ক্লিক কৰি গুচি যোৱা যায়। পিছত আকৌ ভাবা যায় যে এই দছ মিনিট সময়খিনিতে মই যদি কা অলপ পঢ়ি ললো হয় বা জিৰাই ললো হয়। মোৰ চকুজুৰি বিশ্ৰাম পালে হয় লগতে মোৰো অলপমান জ্ঞান আহৰণ হল হয়। এই দছ মিনিটতে দছ মিনিটটো মানুহৰ কাৰণে বহুত। দছ মিনিট বুলি নহয়। মানুহৰ কাৰণে এক চেকেণ্ডো এটা বহুত বহুত এক ছেকেণ্ডৰ এক ছেকেণ্ড মানুহৰ জীৱন বহুত গুৰুত্বপূৰ্ণ হয়। কাৰণ চব কেতিয়াবা কিছুমান মানুহ একেছেকেণ্ডৰ কাৰণে ট্ৰেইন এখন হেৰাই দিয়ে। যাৰ ফলত কিছুমান মানুহৰ বা এই ট্ৰেইনখনত উঠি কিনে নিজৰ কিছুমান গুৰুত্বপূৰ্ণ কামলৈকে যাব থাকে। যাব লগা থাকে যাৰ ফলত সেই কামটোৰ ওপৰতে মানুহৰ তোৰ জীৱন উম নিৰ্ভৰিত হৈ থাকে। সেই এক ছেকেণ্ডৰ কাৰণে মানুহে যদি ট্ৰেইন খন হেৰাই পেলাই বা ট্ৰেইনখনত উঠিব নোৱাৰে তেনেহলে মানুহৰ গোটেই জীৱনৰ কষ্ট এনেই এনেই যাব বা কিবা কেতিয়াবা কিছুমান পৰীক্ষাৰ কাৰণে মানুহে দূ দূৰলৈক যাব লগা হয় সেই এক ছেকেণ্ডৰ কাৰণে মানুহে ট্ৰেইনখন যেতিয়া হেৰাই দিব তেনেহ'লে গোটেই জীৱনৰ কষ্ট তেওঁলোকৰ এনে যাব। সেইকাৰণে মানুহ জীৱনত সময় বহুত গুৰুত্বপুৰ্ণ। গুৰুত্বপূৰ্ণ যাৰ ফলত -যাৰ ফলত সময় এটা অমূল্যয় সম্পদ বুলি কোৱা হয়।
অ মই এই তুমি ট্ৰেইনৰ কথা। কথাটো কোৱাৰ লগে- লগে মই এটা কথা মনত পৰিছে এই যে যেনেকে আমাৰ এই এতিয়া কাৰোবাৰ ধৰা অসুখ বিসুখ হ'ল এমুলেঞ্চ এখন মাতি পঠিয়াব। মাতি পঠিয়ালো এম্বুলেঞ্চ খনত মানুহ। এই ৰোগীজনক লৈ যেতিয়া আমি গৈ থাকো হস্পিতাললৈ এই ধৰা ৰাস্তা তাত যদি জান যান জঁট তেনেকুৱা হয়। তে সেই এক মিনিট সময় যেন আমাৰ বাবে প্ৰায় এঘণ্টাৰ নিচিনা তেনেকুৱা যেন অনুভৱ হয়। কাৰণ কিয় আমি ৰোগীজনক অতি সোনকালে হস্পিটেললৈ নিবলৈ থাকে গতিকে আমি এক ছেকেণ্ডো যেন ক'তো মানে অবাবত। নিনিয়াকে যাতে তেওঁ অতি সোনকালে লৈ যাাব বাৰু সেই তেতিয়া মানে তেতিয়া উপলব্ধি কৰা হয় যে এক মিনিট বা দুই মিনিটৰ এটা মূল্য কিমান। সেইখিনি সময়ত উপলব্ধি কৰা হয় হয়নে?
হয় -হয় তুমি একদম ঠিক কথা কৈছা দেই আমি ধৰা সময়ৰ অপব্যৱহাৰৰ ফলত অহ মানুহে নিজৰ লক্ষ্য নিজে পূৰণ কৰিব নোৱাৰা হয় কিন্তু পিছত সেইবিলাক অনুতাপ কৰিবলগীয়া হয় আহ মই ভাবো ধৰা সময়ৰ সদব্য়ৱহাৰ আহ কৰিব কাৰণে আমি জীৱনতটো এটা সময় নিৰ্ধাৰণ কৰিব লাগে। যেনে ধৰা আমি সময় বিলাক ভগাই লব লাগে যে এইখিনি সময়ত এইটো কাম কৰিব লাগিব এইখিনি সময়ত এইটো কাম কৰিব লাগিব তেতিয়া আমাৰ জীৱনটো খেলি মেলি নহব। যাৰ ফলত আমাৰ জীৱনটো নিয়াৰিকৈ চলি যাব যে এইখিনি সময়ত এইটো কাম সম্পূৰ্ণ হল সেনেকুৱাকে তাত জীৱনটো অ' নায়াৰিকৈ চলি গলেহে আমাৰ জীৱনটো খেলি মেলি পৰা হাত সাৰি থাকিব বা আমি জীৱনটোত খেলি- মেলি উদ্ভৱ নহব।
হয়- হয় একদম ঠিক কথাই কৈছা তুমি আমি মানে সময়ৰ মূল্যটো বুজি উঠা উচিত। আৰু মানে আমাৰ নৱপ্ৰজন্ম বিশেষকৈ কয় যি তেওঁলোকে মানে সামাজিক মাধ্যমত বা এনেকুৱা অন্যান্য কিবা এনেকুৱা ঘূৰা- ফুৰাত যদি বেছিকৈ যদি অপব্যয় কৰে। পঢ়াৰ সময়ত বিশেষকৈ, কয় সেই সকলক মানে তুমি কি বুলি উপদেশ দিব বিচাৰিবা।
মই তেওঁলোকক মোৰ নি অভিজ্ঞতাৰ ফালৰ পৰা কব খুজিম যে সময় কেতিয়াও অপৱ্যৱহাৰ কৰিব নালাগে। বা যি তেওঁলোকে যি পাঁচ দছ মিনিট সময় পিয় সেইখিনি সময়ত নিজৰ আহ নিজকে বিশ্ৰাম দিব লাগে বা চাব লাগে কিন্তু- পঢ়াৰ সময়ত নহয় মানুহক অলপ মনোৰঞ্জনৰ বিষয়ো লাগে কিন্তু পঢ়াৰ সময়ত যদি তেওঁলোকে চাই তেওঁলোকে যে সেইটো এটা ডাঙৰ বহুত ডাঙৰ ভুল কাম কৰি আছে তাকেই আজি আৰু তোমালোক কথা পাতি যথেষ্ট যিখিনি অভিজ্ঞতা হল বা ভালো লাগিল
মোৰো ভাল লাগিল হয় পিছত আমি আকৌ আলোচনা কৰিম।
হ'ব ঠিক আছে ধন্যবাদ।